হ্
হেল্ল'
আহ গুড মৰ্ণিং অ আপুনি আহ এতিয়া ভালে আছে ন
অ ভালেই আছো
হয় - হয় - হয় মইো ভাল আছো বৰ্তমান। ত' আপুনি - আপুনি এতিয়া ফ্ৰী আছে ন।
অ, ফ্ৰী আছে।
অ', ত, ঠিক আছে তেনেহলে আজি আমি এটা বিষয়ৰ ওপৰত আমি কি বুলি কয় কথা পাতিম।
অ, হ'ব।
আজিৰ বিষয়টো হ'ল আজি আমি চবজি চবজিৰ বিষয়ে আমি আলোচনা কৰিম। মানে চবজি খেতি ন মানে এতিটা চব্জি খেতি কেনেকা কৰে বা কি কি - কি চব্জি কেনেকা কি কৰে ইয়াৰ ওপৰত আমি অলপ কথা পাতিম। চ' ত আমি প্ৰথমতেতো যেনিবা আমি চব্জি বুলি ক'লে এতিয়া মানুহক ত, প্ৰতিদিনে না পুৱা গধূলি না সকলো সময়তে মানুহক চব্জিৰ অতি প্ৰয়োজন চব্জি আমি সদায়ে খাও আমাক ডেইলি লাগতিয়াল হয় কাৰণ আমি চব্জি অবিহনে আমি - আমি চব্জি অবিহনে আমি মানুহ ভাত খাব নোৱাৰে। কিবা নহয় কিবা এটা চব্জি লাগে ত' চব্জি চব্জি যিহেতু লাগে সেইকাৰণে আজি আমি চবজি খেতি কেনেককাা কৰে বা কি - কি চবজি যি খেতি তেনেকা আপুনি দেখা পাইছে বা আপুনি কৰি পাইছে বা আপোনাৰ ওচৰৰ চপাবিলাক কৰিছে ন তাৰ বিষয়ে যেনিবা আমি কথা পাতিম। চ' প্ৰথমতে মই আপোনাৰ পৰাই মানে কিছুমান জানিব বিচাৰিছো যে যেনিবা আপোনালোকে এনে কি - কি চব্জিু খেতি আজিলৈকে কৰি পাইছে বা তেনেকুৱা আপুনি ইয়াৰ অলপ ক'বচোন
আগতে মই ক'ম এতিয়া আমাৰ অ, আলু ৰোৱা এতিয়া টাইম হৈছে আজি এতিয়া অক্টোবৰ মাহৰ আমাৰ ফালে আলুটো ৰুব তাৰমানে আলু বিধানটো আনিব তাৰপিছত মাটি কিনি ভালকে কৰি লৈফালে মানে আলুটোক ৰুই দিব। আমাৰতো ইফালে কিছুমানে বহুত কিবা আলু খেতি কৰি থাকে। আৰু তাৰ পিছত কুচু আৱৰ এনেকুৱা কয় সেইটোত খেতি বেছি কৰে। আৰু তাৰ পিছত বিলাহী এইবিলাকে কৰে আৰু তাৰ পিছত জলকীয়া
ইয়াত ঠাণ্ডা বতৰৰ এইবিলাক কিবা আলুতটো বেছি। কৰে আৰু আমাৰ ফালে এতিয়া আৰু ইফালে পিছত ডিচেম্বৰ মাহত উঠাব তাৰপিছত বিক্ৰী কৰিব আৰু তাৰপিছত সিটো কমলীয়া হৈ যাব তাৰপিছত খাব ভাল লাগে আলু খেতি হ'লে মই আলুতটো আলু চবজি মানে আছে চব লগত মিলি কিনি বনাই বনিব পাৰো আৰুটো আলুটো খাবও ভাল লাগে বা অ, চাকনিও খাবা পাৰে তাৰ পিছত লিচ্ৰিৰ লগত বনাই খাবা ভাল লাগে। চব লগতহে মিলি আৰু আলু টো মানে আৰু তাৰপিছত এতিয়াতো গৰম বতৰতটো কি - কি পায় ৰঙালাও পায় ফল জিকা লেচৰি তাৰপিছত পানীলাও এইবোৰ আছিল আমাৰ ফালে - ফালে খেতিবিলাক আপোনালোক - আপোনাৰ ভালে কেনেকা আছিল খেতি বিলাক এইটো ক'ব পাৰিব নে
অ হয়‌ ত' ভাল লাগিল আপুনি মানে আপোনাৰ সদায় কেনেকুৱা অহ কি বুলি কয় খেতি কৰে চব্জি কি কি চব্জি যি খেতি কৰে আপুনি তাৰ আহ বিষয়ে আপুনি কলে আক তাকে জানি ভাল লাগিলে ত' এতিয়া মানে আমি আ আ আটাইতকৈ মানে অতিকে বেছি গুৰুত্বপূৰ্ণ -পূৰ্ণ চব্জিৰ বিষয়ে যদি ক'বলৈ যাওঁ যিটো নিকি আমাৰ কেতিয়াও শেষ নহয় সেই চব্জিটোৱে হ'ল আলু ন আলু আ আলু আলুৰ লগত কোনো বতৰ নাই কোনো ছিজিন নাই ন মানে এনি টাইম মানে আলুটো আলুটো আমি পাই থাকো ঠিক তেনেদৰেই আলু আলুটো আমি যেনেকে এনি টাইম পাই থাকো ঠিক তেনেদৰে আলু আলু আলুয়ে মাত্ৰ একমাত্ৰ এটা চব্জি হয় যে যি চব্জি নিকি সকলো চব্জিৰ লগত মিলন হয়
মিলন হয় হয় হয়
হয় চব চব্জিৰ লগত মানে কোনো চব্জিৰ লগত মানে যে আলুটো মিলন নহয় এনেকুৱা চব্জিয়ে নাই এ অ এনেকা চব্জি নাই যে আলুটো এইটো চব্জিত মানে মিল নহ'ব এইটো চব্জিত দিলে ভাল নহ'ব এনেকা চব্জিয়ে নাই মানে সেইকাণে আলুটো চবচে মানে চবৰে ফেভৰেট বুলি কিনে ক'ব লাগিব আৰু কাৰণ চবৰ লগতে মিলি যায় মাছ হওক মাংস হওক বা কিবা অন্য চাটনি হওক বা যিকোনো ভগনা চবৰ লগতে মানে মিল হয় যাই সেইটোৱে যেনিবা এতিয়া গোটেই বিশ্ব বাসী বিত মানে এইটোয়ে মানে আটাইতকে বেছি পপুলাৰ মানে চব্জি চব্জি বুলি কি আমি ক'ব লাগিব আৰু টো হয় ঠিক তেনেকে আলু খেতি কৰিবৰ কাৰণে যেনিবা এতিয়া হয় যিবিলাকে আলু খেতি কৰে তেওঁবিলাকে এতিয়া এইবিলাকৰ মাটি বিলাক চহাই আছে মাটিবিলাক ভাল কৰি আছে আলু খেতি কৰিবৰ কাৰণে আৰু মই অ মোৰ মোৰ দাদা এজন মোৰ দাদা মানে ফ্ৰেণ্ড হয় ফ্ৰেণ্ড হলেও মানে মই তাক দাদা নিচিনা মানে তেওঁ মানে আ তেনে আলু খেতি কৰে আৰ কিন্তু মই মই মানে জনা নাছিলো যে আলুটো দুই মাহ মাহৰ ভিতৰতে পাব পাৰে মই জানাই নাছিলো অ মানে বি বেছি সময় নালাগে এ মাথোন দুই মাহ কমপ্লিট মা মাথোন দুই দুই মাহৰ পিছত
এনেকা হয় আৰু অ ইয়াৰ মাজতে পায় আৰু
অ মানে মই কেনেকা মানে দাদাটো মানে আমি একেলগে পঢ়ি আছিলো পঢ়ি থাকো তাৰপিছত কি মানে অলপ মানে চুটি পালি মানে ঘৰত যায় আৰু ঘৰত যাই পেলাই মানে সি মানে আলু খেতি বিলাক কৰি থৈ আহে তাৰপিছত তো উম তাৰ পিছত তো মই তাক কথাবিলাক সুধিলো আৰু কি এ এতোত মানে অ অক্টোবৰত যায় অক্টোবৰত যাই পেলাই মানে ডিচেম্বৰত মানে ওলাব বিক্ৰী কৰে মইতো আছৰি হাই কি অ কি ইমান ভাল খেতি দুই মাহতে দেখোন আলু পায় পা পা পা তোতোত তাৰ পিছত সি মোক
লাগে আৰু না
আচৰিত লাগে দুই মাহত আলু খেতি সুধে অ হয় যেনিবা বেলেগ খেতি বিলাকো যেনিবা দুই মাহৰ বা কিবা তেনেকুৱা হয় তথাপিও যেনিবা আলুৰতো খাই মই তেনেকুৱা মানে ভবা নাছিলো আৰু যে মানে আলুটো মানে াব পাৰে তেনেকুৱা তাৰ পিছত আহ তাৰপিছত তেখেতেও মোক কিছুমান বহুত বুদ্ধি দিছিলে কিন্তু মোক মানে আমিতো আৰু চবেই যেনিবা খেতি কৰাৰ এক্সপাৰ্ট নহয় ন কেনে যেনিবা মানে আইডিয়া বিলাক মানে বহুত দিলিও কিন্তু মানে আইডিয়া দিয়া আৰু কামটো কৰা মানে অলপ পাৰ্থক্য়তটো থাকে ন সেইকাৰণে যেনিবা মই কৰাঢ় কৰা নহল আৰু কাৰণ যেনিবা আমি যেনেকে অ মানে দাদাই যেনিবা ঠ তেনেকৈ মানেহুত আ আলু বিক্ৰী কৰি পেলাই যেনিবা তেওঁ বহুত নিজৰ খৰচা বিলাক মানে তেওঁ ওলাইছিলে আৰু ঠিক তেনেককা নিচিনাই তেখেতে মোক কৈছিলে তুমিও কৰিব পাৰিবা ভাইটি বুলি কিনে মানে মানে কথাই এটা আছে ন যেনিবা যিমান কি হল মানে দূৰৰ পাহাৰতটো দেখিবলৈ সদায় ধুনীয়া কিন্তু যেতিয়া যাব তেতিয়া মানে তাৰ আচল মানে প্ৰতি্বিটো অ দেখা পায় ঠিক তেনেককাে দাদাই ম মানে কৈছে কিন্তু কলেও মানে যোনে কৰে তেওঁহে মানে বুজি পায় না কাৰণ দাদাই অ দাদাই কৰিছে কিন্তু কিমান কষ্ট আছে সি কষ্ট কোৱা নাই কিন্তু জা মানে ৰুই পেলাই ফুল পোৱাটোহে মোক
অ সেইটো কৈছো আৰু ন
কিন্তু তাৰ মাজদি কিমান কষ্ট আছে কাৰণ মই জানো মই অ কষ্ট আছে মই জানো কাৰণ সেই আলুটো এনেই লগাই থুল নহয় তাক পোকোক খায় তাক যতন ল'ব লাগিব মেডিচিন দিব লাগিব কিবা কিবি পুৰাতন পুৰান চৰান এনেকা বহু কিব কিবি দিব লাগে ন সেইকাৰণে যেনিবা অল সেইকাৰণে মানে তেনেকুৱা মানে কৰি পেলাই দিয়াৰ পাছত মানে এনেকুৱ আৰু ন আাৰ আৰু তেনেকুৱা মানে ভাল জাগাও নাই মানে ইমান গুৰুত্ব দিয়া নহল আৰু তেনেকুৱা ত' সেইকাৰণে মানে আলুটো মানে ই মানে মানে কোননেও মানুহ কব নোৱাৰে যে মানে আলুতটো বেয়া চব্জি হয় আল নোকোৱা মানুহ চাগে বহুত কম আছে নেকি পৃথিৱীতে তেনেকুৱা মানে ক'ব পাৰি আৰু সেইকাৰণে যেনিবা আৰু ঠিক তেনেকাা নিচিনা এতিয়া আমি কবলৈ গ'লে আৰু এতিয়া হল চিকাবলাক যেনে আপুনি কৈ গ'ল এতিয়া বহুত তেনেককাা আমি বজাৰত মানে এভেইলেবল আমি পাওঁ এতিয়া
এতিয়া পাও আহ উম
ৰঙাালাও বিলভ না ভিটামিন ঠিক তেনেকাা নিচনাাই এতিয়া যেনিবা আ ৰঙালাও খেতিবিলাক হৈ আছে বা জলকীয়া বিলাক এতিয়া হৈ আছে না তেনেকাই যেনিবা আমি বহুত খেতি যেনিবা কৰিব পাৰে আৰু যিবিলাকে মানে ইচ্ছুক থকা মানুহ আৰু যিব বিিলাকে যেনিবা তেনেককাা কৰি চলি আছে এতিয়া বিলাকেো কৰিবই ন যিবিলাকে যেনিবা যিবিলাকে যেনিবা শাক পাচলি চব্জি কৰে তেওঁবলাকে যেনিবা কৰিবই নিজৰ মানে যিহেতু ব্য্ৱসায় দৰে হয় যিহেতু সিহঁতিিলে কৰিবব ত' তেনেকুৱা আৰু না সেইকাৰণে চব্জি কাৰণ তেওঁবিলাকে চব্জি খেতি কৰাৰ কাৰণে আজি আমিও আজি মানে একো অভাৱ নোহোৱাকে অলপমান বজাৰলৈ ওলাই গিললে আমি যেনা চব্জ বিিলাক আমি পাবলৈ পাৰিছো তেনেকুৱা আৰু কথ বিিলাক হয় কাৰ তেওঁবিলাক যদি কষ্ট হয় এতিবলাকে কষ্ট কৰিছে তাৰ বিৰিমত পইচা পাব হয় তেওঁলোকে পইচাটো পাইছে কিন্তু কিন্তু সেবিলাক খেতি কৰাৰ কাৰণে যেনিবা আজি আমি বজাৰত তেনেকুৱাই মানে আমি যি ইচ্ছা সেইটোকে যেনিবা আমি চবজি টো লৈ পেলাই যেনিবা আমি খাব পাৰো আৰু কিনা তেনেকুৱা লেচৰা খেতি তেনেকা ভেন্দি খেতি তেনেকা আৰু নাটো এতিয়াতো আৰু ঠিক তেনেকাই বহুত কিছু মানে হয় বাৰিষা চিজনত বহুত কিছু মানে মানে চব্জি খেতি বিলাক হয় যাৰ ফলত নেকি আমি যেনিবা বহুত মানে অহ পাব পাৰো আৰু না তেনেকুৱা আৰু যেনিবা আমি চব্জিটোোট চবজি আৰু কেঁচা চব্জি না আৰু এতিয়া মানে ঠাণ্ডা দিনা আহিলে আৰু লাইট মূলাবিলাক আকৌ লাই মূলাটো যেনিবা এতিয়াও পায় কিন্তু এতিয়া পায় পাই যদিও যেনিবা আমি চিজনৰ দৰে আমি তাৰ নেকি সোৱাদ না টেষ্ট না সেইটো আমি যেনিবা নাপায় আৰু কি কাৰণ কাৰণ এতিয়াতো বেছিভাগে যেনিবা সাৰ মাৰি পেলাই মেডচিন মাৰি পেলাই সেই যেনিবা মানে কাৰেটো আমি সেই বতৰৰ নেচেন মানে আচল সোৱাদটো মানে যেনিবা আমি পাব নোৱাৰো আৰু কি চ' ত যিয়ে নহওক ত এনেকাই মানে চব্জিৰ বিষয় বা চব্জি খেতিৰ বিষয় কলে আমাৰ আৰু বহুতো আছে ত' কিন্তু আমাৰ আমাৰ সময়তটো যেনিবা অতি কমৰ বাবে যেনিবা আমি আকৌ বেছি দিঘোলকৈয় মানে আমি আহ আলোচনা কৰিব নোৱাৰিম চ' সঁচাকে আপোনাৰ পৰা চব্জিৰ বি বিষেয় চব্জি খেতি কৰাৰ বিষয়ে কিছু জানি কেনে মই সঁচাকে বহুত জানিব পাৰিলো আপোনাৰ পৰা মই বহুত মানে সুখী হৈছো আপোনাৰ পৰা ত' তেনেহ'লে আজি আমি চব্জিৰ বিষয়ে কথাটো আমি তেনেহলে আজি আমি ইয়াতে ৰাখিম ন অ দে ঠিক আছে হ'ক দা